হেল্ল'।
হেল্ল'।
অ', শুনিছেনে?
শুনিছোঁ, শুনিছোঁ, শুনিছ টো মই, তুমি শুনিছা?
অ', শুনিছোঁ, শুনিছোঁ, শুনিছোঁ।
কি কৰিছা?
এ আছো হু এতে সতে কৰি।
তাকে।
ঘৰতে আৰু আজি দেওবাৰ তাতে।
তা ফালা।
ভাল নাই খোৱা খাবহে লাগিব।
অ', অ'।
খাম আৰু লাহে ধীৰে।
কি বনাইছে?
আপুনি খালে? আ?
মো খালো, কি বনাইছা?
এ তিতা কেৰেলা ভাজি।
উম।
দালি তাৰপিছত চাটনি আছে আৰু তিয়।
অ'।
তেনেকে ভাতথ ভাত ডালি দিছ স্কোৱাছ চিছো
এই স্কোৱাচটো বিষৰ কাৰণে ইউৰিক এচিড বা কিবা তেনেকুৱা কাৰণে ভাল বুলি কয়, মই খাবলৈ খুব বেয়া পাওঁ এইটো বস্তু।
ই-ইউৰিক এচিডৰ কাৰণে কি ক'লে?
ভাল বুলি কয় ভাল।
ভাল ভাল অ' নহ আপুনি কুমলীয়াাতটো খাবচুন ই-ইউজ স্কোৱাছ আগতেতো মই বহুত বেয়া পাওঁ। কিন্তু একদম কুমলিত টো আনি সৰু সৰু টুকুৰা কৰি আলু গুটি সুটি ভাজিলেও, বা এনেও আঞ্জা চঞ্জা বনালেও ভাল লাগে খাই।
মই মানে মাছেদি যদি মছলা দি পিনে বনাই। আলুৰ লগত। তেতিয়াহে অকন খাওঁ। এনেই ভাজি চাজি ভাল নাপাওঁ দেখোন পানী নিদিয় আকৌ ভাজিলেও ভাল নাপাওঁ পানী দি ভাজিলেও ভাল নাপাওঁ।
নহয় আলুটো যেনেকে গোটা গোটা কৰি ভাজে তেনেকে মই ভাজো কিন্তু ভাল হয় চাবলৈ।
নাই নাই কিন্তু ৰুটিৰ লগত খাবলৈ ভাল লাগে।
নেকি
ন
অ', অ'।
এই ভাতৰ লগত কিয় বেয়া পাওঁ মই নাজানো এইটো।
মোৰ মানে আগতেতো ঢেৰ মই অশান্তি পাও একো নাখাও নেমেলো ভাল নালাগে। আজ কালি মই ইমান বাছ বিচাৰ নকৰা হ'ল আৰু। বাচ বিচাৰ নকৰা হলে মানে খাব অলপ কৰা হৈছে চোন কিয় নাজানো নিজি।
ভাল কথা এ
কেতিয়াবা নিজকে আচৰিত লাগে।
কলনি কলনি হৈ গৈ থ।
আগতে এই বিলাহী। গোন্ধতটো ভাল নাপাওঁ আমাৰ।
উম।
বহুত বেয়া পাওঁ বিলাহী গোন্ধটো একদম কিবা কটা লাগে আৰু কোনোবাই যদি চাটনিটো বিলাহী দিয়ে তেন্তে মই নাখাওঁ। ৰাতি। আজি একদম বিলাহী নিজে। টক বনাই হ'লেও খাওঁ।
কি জানা মানুহৰ। ৰুচ বিলাক যে জিভা খনৰ সলনি হৈ থাকে কিন্তু।
অ'
তাৰ মানে কিয় কৈছো আগতে মই গাছ টেঙা গোন্ধ পালে মই সেই জেগাতে নাথাকো এতিয়া মই গাছ টেঙা চা এই আচাৰটো নিজেও বনাওঁ। আৰু সেই আচাৰ আচাৰটো খাবলৈ খুব ভাল পাওঁ মই
সেইটো আৰু এটা কথা দেই এই এইবিলাক। যে মাকহঁতৰ লগত জড়িত হৈ থাকে। মানে কেলে কৈছো দেই যে। এতিয়া মানে মাক বাপেকৰ পৰা আঁতৰত থকা যায় বা যোনেই নহয় মই কথা এটাও কৈছো। এনেই বেলেগৰ কথা কথা হ'লো মই দেখিছো যে মানে। যেতিয়া মাক বাপে। আঁতৰি থকা যায় তেতিয়া সেই বস্তুতটো হয় মানে। মানুহৰ মানে কি হয় যায় সচৰাচৰ মানে মাক বাতকৰ পৰা যিটো আ আঁতৰি থকা যায়। তেতিয়া মানে মাকাহঁতলে মনত। পৰি মাক হতে খোৱা বা বনোৱা বস্তুবোৰ মানুহৰ খাবলৈ মন যায়
হম।
তেতিয়া মানে মানুহে এইবোৰ বস্তু মানে প্ৰথমতে খাওতে অ' মাৰ মায়ে মানে মাক বিলাকে আগতে কটিয়াই কটিয়াই খুৱাই ন নাই অ' ক খাচোন খা একো নহয় দে খাই পেলাই নমৰ দেকণ খাচোন কথা মানে। তেতিয়া সেই সেইটো সময়ত বেয়া পোৱা যায় যেতিয়া মাক কপা আঁতৰি অহা যায়
উম,
তেতিয়া অ 'এইটো চোন ভাল বহুত দিনৰ মন মনত পৰে মানে মায়ে এইটো বনাইছিলে ন এনেকে মমত দিছো চেষ্টা কৰি চাওঁ নহয় নেকি। অ' ভাল লাগিছিল খাই সেইটো বুলি খাব মন যোৱা হয়।
হয় আকৌ,
মানে মানুহবোৰ ওচৰত থাকিলে মিলতো নাইকিয়া হৈ যায়, আঁতৰত থাকিলে বেছি
সেইটো হয়-সেইটো হয়।
সেইটো সঁচা কথা মানে।
এ বাকী তোমাৰ দাদ তাৰ নে এ ভতিজা নে ভাগিন এজনী আছিল যে?
অ' আছে-আছে।
তাই কেনেকুৱা এতিয়া?
তাই আছে উৎপাত কৰি।
ঘৰখন ভাল লাগি থাকে চাগৈ আৰু,
ও' পুৰা উৎপাত। কৰে যে আৰু ভাল লাগে সেইটো কাৰণে,
অ' দিয়া হলেও ভাল লাগে অ'
উম, তাত ই নোশোৱে।
বুঢ়া মানুহৰ ঘৰত থাকিলে, সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে সেইখন ঘৰ ভালেই লাগি থাকে।
ভাল লাগে, ভাল লাগে। মানে বুঢ়া মানুহ বুলি কলে আমাৰ আইতলৈ মনত পৰে।
উম, মোৰ মাহঁতলে মত পৰি অ'
কিমান মৰমীয়াল আছিলে।
শাহু-শহু ঢুকাল,
উম, আইতাক বিলাক কিন্তু সদায় ভাল, থাকে দেই,
এ' আইতা ককা-আইতা আৰু নাতিহঁতৰ যিটো বান্ধোন, সেই বান্ধোনটো কাৰো লগত তুলনা নহয়।
উম,
ভাল হ'ল।
সঁচাকে আমাৰ এতিয়া উ, মাৰ দেউতাকো মানে ককাটোতো ঢুকালে। আগতে মা মায়ে মানে আমাক পইচা দিব হাগ দিয়ে, ককাতো মাষ্টৰ আছিলে, পিছত চোৱা চিতা কৰে মানে। ককাই কুষ্টি বনাই, মানুহ যাই চোৱাবলে। পইচাপাতিতো ধেই দিয়ে মানুহ বিলাকে। ধেৰ মানে কি আৰু দিনটোত ধৰক বিশ পঁচিশজন মানুহ ত্ৰিশ পয়ত্ৰিশজনলৈকে যায় বেছি হলেও কম নহয়।
উম',
আৰু পইচা ইমান নিদিয়ে মানে দহ পোন্ধৰ টকা পঞ্চাশ টকা কোনোবাই - কোনোবাই এশ টকা দিয়ে আৰু তেতিয়াৰ দিনত মানে।
উম',
নাই ন আমি যেতিয়া। যা বুহীতো ককা মায়ে কয় একদম পইচা নিদিব দেই এটা। অধিক দোকানলৈ দু মাৰিব তাৰ পিছত কিন্তু ককাই মনে মনে মায়ে নেদেখাকে আমাক পইচা দিয়ে।
হ -হ
অহ ', গতিকে সেই হ তোৰ অকনমান বেলেগে আছে। আজিৰ দিনৰ এইবিলাকৰ লগত নিমিলে মানে। উম ',
সঁচা- সঁচা
সেইবিলাক মৰম মানে। কমা আৰু সেইবিলাক আজি। দিনত নিমিলে মানে কি আহ ', এতিয়া আইতা ককা যোনবিলাক মানে ল'ৰা ছোৱালী নাতি সেইবিলাকে এইবোৰ দেখি কি নাপায় মানে। কাৰণ গাঁৱৰ যিটো পৰিৱেশ হয় বা এটামত থকা টাউন। ন জেগা মানুহখিনিৰ লগত এতিয়া নিমিলে নহয়।
নিমিলে - নিমিলে।
কিবা এটা ছিঙিবলে গ'লে আগতে লৈ যায়। এইটো আচে না চিনং হি। এইটো এনেকুৱা ধৰণৰ বস্তু আহাচুন না বুলি কিবা এটা কিন্তু টাউন জেগাত ধৰক এটা ৰুমত বা দুটা ৰুমত বা ঘৰৰতৰ ভিতৰতে সোমাই থকা মানুহে ল'ৰা ছোৱালীয়ে একো অনুভৱ নকৰে সিহঁত। তৰ কাৰণে পাগলা
নহয় আৰু এটা কথা ব্যস্ত হৈ গ'ল গেম খেলিব মোবাইলত।
উম',
আৰু পঢ়াৰ বুজাাবলাক ইমান বেছি হ'ল।
উম ', আৰু
গম পাইছা নে? মোবাইলৰও অনবত মোবাইলতে ব ব্যস্ত হৈ থাকিব লাগে। মূৰতটো সোমোৱাই লৈ তাৰ পৰা। চলিউচন লয়। তাহাঁতে কিছুমান কথা মানে অহ ',
যজস কিতাপ দি দিলে।
অজস্ৰ দিলে অহ ', পঢ়াৰ নামত মানুহক ইমান এটা বুজা দিছে এইটো - এইটো ভাল কথা নহয় বাৰু।
নহয়- নহয় কাৰণ ইমান সৰু পোৱালি এটাই ইমান খিনি পঢ়া মূৰত সোমোৱতো ধেমালি। কথা নেকি কাৰণ পঢ়া শুনাটো চব একেই লাইনতে নাযায় চবৰে সেই কেপাচিটি নাথাকে।
সেইটোৱে সেইটোয়ে, বুজাতো বাও বুজাতো বহুত বেছি। যি বয়সতকৈ আমাৰ
এটা কথা দেই আগতে আমি এ বি চি চি দি পাইছিলো মই পাইছিলো তৃতীয় শ্ৰেণী চতুর্থ আমি যেনিবা অকনমান অকমান ডাঙৰ ওৰ্ড কিছুমান লিখিছোঁ দেই।
উম
কথা হ'ল তেতিয়া ল'ৰা-ছোৱালীও ভালকে পঢ়া শুনা কব পাৰে মানে কথা ক'ব পাৰে ইংলিছ চিংলিছ বা
ভালহে পালা, ভালে পালো আমাৰ আমাৰ দিনতে তেতিয়াৰ দিনত ছেকেণ্ড ডিভিজন বহুত ভাল আছিলে গম পাইছো এতিয়াটো ডিসট্রিং পোৱাটো ছেকেণ্ড ডিভিজনৰ সমান।
উম
ছেকেণ্ড ডিভিজনটো, মানে বহুত চোকা হ'লে ছেকেণ্ড ডিভিজন পায়। থাৰ্দ ডিভিজনটো পাছ কৰিলে কৰিলে দেই এনেকে কয়, গম পাইছা নাই? আৰু আমাৰ কম্পাৰ্টমেণ্টেল বুলি আছিলে এটা চাবজেক্ট বেয়া হলে আকৌ মানে সেইটো দিব পাৰে।
আহ
এতিয়াও আছে হয়তো
আছে এতিয়া।
পাছ কৰে বা পাছ কৰিলে মানে এনেকুৱা গম পাইছ নে? তেনে কি কম আৰু
তাৰপিছত মানে কি হ'ল এতিয়া মানে সেতে এতিয়া এতিয়া ল' ছোৱালীবিলাকক একদম কেজি এইবিলাকৰ পাই কিবা কিবি এ বি চি দি শিক শিকাব ললে আৰু শিকোৱাতো মই বেয়া বুলি ক'ব জানে কিছুমান টান টান ৱৰ্ড কৈ এতিয়া ল'ৰা ছোৱালীখিনি আৰু তে এতিয়া ল'ৰা ছোৱালীখিনিয়ে পঢ়া শুনা পাৰা নাছিলে নেকি? পাৰিছিলেতো। কিন্তু ইমান সৰুতে জন্ম হৈ উঠা কেইদিননো হৈছে
ত তিনি বছৰতে স্কুলত
অ
অ ভাবিলে সেইটো কাৰণে বেয়া লাগে ল'ৰা ছোৱালী পূজাবলাক বহুত বাঢ়ি গৈছে যে
অকমানো সিহঁতক ফূৰ্তি ফাৰ্তা কৰিবলৈ জীৱনত নাপায় মানে উঠিছে আৰু জন্ম
সেইটো কাৰণে যা যান্ত্ৰিক হৈ গৈছে ন সেইটো কাৰণে সময় নাপাই যেতিয়া বাকী বিলাক সিহঁতে ভাবিবলৈ
আহ তহঁতি ঘৰত থকাতকে স্কুলতে যাগে
গতিকে ইয়াত সিহঁতে যেতিয়া নিজৰ কামৰ মাজত বা মূৰটো সোমোৱাই দিব বা পঢ়াৰ মাজত ধো মকৰ নামত গতিকে কোন আইতা কোন খুৰা কোন পেহী সেইবিলাকলে সময়তটো কোনফালে থাকি গ'ল
উম উপ উপাই ন ন
সাধু শুনাৰ সময় কোনফালে থাকিলে সেইটো এটা কথা
আৰু নিদিয় নহয় কাইলৈ স্কুল সোনকালে যাব লাগিব পাপো
অ সেইটো
েই লে বনোৱা আৰু যোন সময় যোনটো সময়ত আমি একদম ভৰি মেলি মেলি শুই আছিলো ৰাতিপুৱা দেৰি লকে মই শোৱাাতো ভাল কথা কোৱা নাই হলেও কথাটো কৈছো ইমান সৰু পোৱালি কিিবা সোনকালে এতিয়াতো একদম সোনকালে উঠাই দিব লাগিব স্কুল
আৰু আগতে আমাৰ কিবা এটা হলে আমি স্কুল নাযাও ক্ষতি কৰিলে আমাৰ ইমান গাত নালাগে এতিয়া ক মানে বা বহুত লোকচান হব এইটো ভাবে গাৰ্জেন হলেও ভাবে অভিভাৱকে হলেও ভাবে বা ব হলেও ভাবে মোক এইখিনি মই ক'ত পাম আজি যদি নাযাও সেই তেনেকুৱা ঘটনাবলাক
মানুহে পঢ়া শুনাো চবেই কৰিলা আজিৰ দিনৰ কথা কৈছো কিনেু চবেই কৰি পেলাই আজিৰ দিনত বহুত মানুহে পঢ়া শুনা নথকা মানুহ নিচনা কাম বোৰ কৰি থাকে গতিকে আৰু কিছুমান একেবাৰে পঢ়াত বেয়া ল'ৰা ছোৱালীও আজিৰ দিনা ভাল কাম কৰি আছে হয় গতিকে মানুহৰ শিক্ষাটো লাগে পৰ্যাপ্ত পৰিমণৰ শিক্ষাটো লাগে কিন্তু মানুহে ব্য়ৱহাৰ আছে চাৰ ব্যৱহাৰৰ পৰা আদি কৰি সকলোখিনি লাগে অকল শিক্ষাই কামত নাহে
মানে সকলো মানুহে যে শিক্ষা ললে জ্ঞানী হব সেইটো টো নহয় কিছুমান শিক্ষা লৈও জ্ঞানী নহয় অজ্ঞানী হয়।
আৰু সেইটোৱে কথা মানুহে বেছি পঢ়িলেও মূৰত ধৰে বুলিও কয় কেতিয়াবা। কিন্তু কিছুমানৰ সেইটো এইটোয়ে ইমান পঢ়ি শুনি পেলাই যদি মানুহ হয়। জ্ঞানী হল বৰ্তমান নপঢ়া মানুহ টো টো সঁচা কথা বাৰু, কিন্তু আজিৰ দিনত মানে সকলোৱে তেনেকে কৰি মেলি আছে পঢ়াটো দৰকাৰী বা পঢ়োৱা টো। কিন্তু মানে মানুহ মানুহ হ'ব হব লাগে। মানুহৰ ট টো নাইকিয়া কৰিব নালাগে মানে মই যে মানুহ। বা মই জীৱ জন্তু বা মই জন্তু নহয় সেইটো কথা বাৰু ঠিক আছে দিয়ক।
ঠিক আছে দিয়া বাৰু হ'ব দিয়া ন, অ ঠিক আছে, ঠিক আছে, উম উমম।